শুছা শুনিছোঁ শুনিছোঁ। মই এনেই শুই আছোঁ। বাকী খবৰ ভাল?
এ আছো আৰু নকওঁ কি কবা জীয়াই আছো আও।
জীয়াইতো থাকিবই লাগিব চব জীয়াই থাকিব লাগিব।
ঠিক নাই আজিকালি তুমি কোৱা মতে পঞ্চাশটা ঠাইহে ঘূৰিব পাৰিম আৰু।
অ', আৰু পঞ্চাছটা জেগাইে ঘূৰিব পাৰিবা
সেইটোৱেটো।
সেইকাৰণে সোনকালে ঘূৰি যোৱা
আজি মিছে কৰিলো আজি নাযা আজি নাযাওঁ কিয় কাইলৈ যাাম।
আজি বাদ দিয়া।
অ', বাদ দিলো।
হেই ভাত পানী অথনিৰ দিনত খালো আৰু আজি মাছ আছিলে।
মাজছ কেনে
অ' তোমাৰ।
মই মাংস অলপ আছিলে।
খাচি নেকি।
অ', খাচী খাচি আছিলে অ'।
মে গাহৰি।
কয়লাও আছিলে যোনবোৰ খাবলৈ মন যাই খাইছো অলপ অলপ।
তাকে ধনী মানুহৰ নিচিনাই খাইছে আৰু মানে চবৰে অকণমান অকণমান।
উম।
এ তুমি চাবাচোন ধনী মানুহ বিলাকে মানুহক দেখুৱাই পেলাই এই প্লেট খনে চামুচ খনে অকনমান অকমান বস্তু কব আমাৰ দুকীয়া মানুহে, পুৰা দবাই দিব। অ', সেইটোৱে ভাল বোলে ধনীগড়ত চাবলৈ যাবা দু খাবলৈ যাবা।
ৰাতিলে ভাত?
ৰাতিলে ভাত তোমাৰ মাংস অকণে আনিম গে নেকি? ভাবিছোঁ খাবলৈ একোৱেই নাই নহ'লে।
উম সেইটো বাৰু মাংস অকন আনিলে দুদিন গুচি যায় আৰু।
নহবা উম নহ'বা তোমাৰ জিকা ওলাই চেনে চাব লাগিব যদি জি জিকা ওলাইছে জিকা খাব লাগিব বহুত দিন খোৱা নাই জিক
এনেই ৰুমৰ পৰা ওলাই মেলি কৈছা নাই তুমি? হম হম বাহিৰত কি হৈ আছে পৰিৱেশ চোৱাগে নাই।
বাহিৰত কি হৈ আছে পৰিৱেশ পৰিৱেশ অকণমান গম পাওঁ।
কি?
মানে চোতাললৈকে ওলাই- ওলাই যাওঁ আৰু অথনি এয়া গৈছিলোঁ অকণমান। মানে গ'লেও এই এশ মিটাৰৰ ভিতৰতে আছো বৰ বেছি বাহিৰলৈ ওলাই যোৱা নাই।
থিকে আছে।
দোকানখনলৈ যাওঁ পটককৈ।
মই এতিয়ে যাবলৈ মন গৈছে পাই এতিয়া কলেজ মানে। এতিয়াই মোৰ বিদ্য়ালয় যাবলৈ মন গৈছে পুৰা কোঠাত সোমাবলৈ মন গৈছে। অধ্যয়ন কৰিবলৈ মন গৈছে, আহ হা
তাৰ আগত কেনেকে কথা এ কেনেকে এদাই হয় আৰু আৰু বেছি দিন নাই আৰু
এই মাই তোমাৰতটো তুমিও এতিয়া তুমিও অনুভৱ কৰিবা চাবা যেতিয়া তাৰপা গুচি আহিবা ন।
তাকে হে।
তেতিয়া অলপ ভাবি বাঢ়ি তাত থাকোঁতে ভাল আছিলে।
এই মই এই ৰুমটো এৰি যাবলৈ বহুত বেয়া লাগিব দুবছৰ দিন আছো আৰু।
উম মানে কি ইয়াত তুমি থাকিলে ইয়াত থাকিলে তুমি চলিব মেলিবলৈ ইমান নাপাবা কিন্তু তাত থাকিলে দিয়ে থাকে ন মাহিলী।
অ সেইটোৱে লাক বুলি ক'লে টকা এশ পাঁচশ দুশ খ, তোমাৰ নিজৰ মতে বোলে এই আজি মন যোৱা নাই এটকাও খৰচ নকয় এ আজি মন মতে টকা পাঁচশ খৰচ কৰি দিছে।
পোৱাাতোতো পায় আৰুপ পায় খৰচটো তোমাৰ ওপৰত থাকে কিন্তু পইচাটো পাবাই তুমি অ কিন্তু ইয়াত যে তুমি। খৰছ কৰিবলে পাবও লাগিব নহয়।
খুজিলে মানে তাত এশ টকা এটা পাবলৈ বহুত টান হৈ যায় মানে। বহুত কি কাৰণে লাগে গোটেই কাহিনীটো ক'ব লাগিব।
ক'ব লাগিব ক'ত যাওঁ কি কথা
অ।
সেইকাৰণে তালৈ আৰু এ ইয়াতক তুমি যিমান যি হলো ইয়াতকে তাতে ভাল লাগে তাত অলপ কি দিন ৰাতি কথা নে ওলাই যাম বুলি ক' লৈ যাব পৰা।
এই ইয়াত থাকিলে ঘৰলৈ যাবলৈ মন নাযায় আকৌ ঘৰত থাকিলে ইয়ালৈ আহিবলৈ মন নাযায় মই এতিয়া ইয়াত আছো ঘৰলৈ যাবলৈ মন যোৱা নাই কিন্তু ঘৰ যেতিয়া পামগে এই এমাহ কেনেকে গুচি গ'ল গমেই নাপালো।
মানে ঘৰত থাকি ভাল লাগিছিলে আগতে আজিকালি ইমান এটা ভাল নলগা হ'ল।
হয় নেকি?
মানে মাজুলী যেতিয়া আহো ন তেতিয়া ভাল লাগে, এমাহ দুমাহখনত যেতিয়া আহো তেতি কেতিয়া ভাল লাগে
এ কেবাই গ' লাগে যে
উম একেবাৰে আহিলো যে এইনি
মোৰ আগতে ৰূমটো ইয় মাহৰ কাৰণে সৰিয়া যাও পোন্ধৰ দিনৰ কাৰণে এয়া যাও ক'ত বেয়া লাগে ন। দয়া আকৌ মোৰ এতিয়াও থাকিবিলে বেয়া লাগিছে আজি ৰাতিপুৱা শুই উ থিয়া হৈিছো আৰু চাৰিদিন আছে আৰু মোৰ ওচৰত।
সেইটো এতিয়া তোমাৰ বেয়া লাগিছে ন তাৰ তুমিতিয়ােবাৰে আহিবা তাৰাবা তেতিয়া কে গিব চাবা আৰু। মইতো বহুত চেঞ্জ কৰিলো তুমিতো একেটাতে থাকিলা মই কিমান চেঞ্জ কৰিলো। খলাই থাকিলো।
মই একেটাতে আছো কাৰণ মই থাকি ভাল পালো।
উম, মই ফম কলেজ ইউনিভাৰিটি ওচৰত বহুত চেঞ্জ
গম পাইছো তুমি ইফালে আছিলা ন অকলে আছিলা নে লগত আছিলা।
মই প্ৰথম অকলে আছিলো। ন প্ৰথম পাৰ্থত তাৰ পিছত মই কল এ তাৰ পিছত
অ',
তাৰপাছত আৰু লগৰ দুামান আছিলে আৰু।
অ, ঠিকে আছে। তাৰ পিছত আকৌ এইটো পি জি
তাক আগ পিজ
তাৰপিছত আকৌ ইয়াত তাৰপিছত আকৌ সেই ইত সেই তাত। এ তাবা বিদায়
তাৰপা বিদায় নহয় - নহয় প্ৰথম তাত আকৌ বেলেগ এটা জেগাত তাৰ পিছত আকৌ আমাৰ ইয়াত আহিলো। নহয়- নহয় তাতে মোৰ দুঠাইত
অহহ,
এইবিলাকো আমাৰ ইয়াত
ন
আকৌ তোমাৰ লগত তাত
আহ,
আকৌ ইফালে লাষ্ট থাক গৈছে। অ',
তাকে একেবাৰে সেক বিদায়টো মানে ইয়াত হৈ আছে। তোমাৰ এই মানে এতিয়া যিটো ডেমাৰ আছিলাগে সেইটোতে শেষ বিধায়ক এতিয়া আকৌ এতিয়া আকৌ ইয়ালে এতিয়া বোলো আকৌ ইয়ালৈ অহা হলে আকৌ এতিয়ালৈকে বিদায় হোৱা নাই শেষ হোৱা নাই। কহা হ'বই দেখোন ইয়ালৈ নহলে বেলেগলৈ
অহ ',
আহিবাই দেখোন তুমি এতিয়া এই পৰীক্ষা দিবলৈ। প- পৰীক্ষাত উত্তীৰ্ণ হবলৈ।
বেছি দিনৰ কাৰণে তোমাৰ নাযাওঁ যে আকৌ অকল দুমাহে। দম
তেও এতিয়ালৈকেতো এদাই হোৱা নাই আৰু দুমাহ এটা বাকী আছে ন।
উম,
বাকী আকৌ মানে তোমাৰ এই চৈধ্য শ্ৰেণীত থকাটো
কোনটো
এ- এতিয়া তোমাৰ চতুৰ্থ শ্ৰেণীতটো হ'ব নেষ্ঠ তছে নিটো
এ চতুৰ্থ - চতুৰ্থটো তোমাৰ একেবাৰে অহা বছৰ।
অহা বছৰেহে নেকি মানে। যদি মই একেবাৰতে শেষ কওঁ তেতিয়াহ'লে একেলগতে ল'ম নে হয় নে কিনু।
নাই নাই পঞ্চমটো ষষ্টটো।
এইবা অকল পঞ্চমটো আও ষষ্ঠটোৱে নি?
অ' কিছুমানে যে ষষ্ঠটো দিব পৰা নাই।
অ
যিবিলাকে মানে পইক্ষাত, যোৱা নাছিলে এহেতে সিহঁতে সষ্টটো দিব পৰা নাই।
বাকী এনেই এইফালে যে থাকে যে লৰাটো যে।
অ সি সষ্ট, সি সষ্টতটো দিব নোৱাৰিলে নহয়।
ই এনেই কেইটা শেষ কৰিলে সম্পূৰ্ণ কৰিলে।
দুটামান কৰিলে প্ৰথম আৰু দ্বিতীয়টো নেকি। নাই দ্বিতীয়টোত আকৌ। তেতিয়াতো নাই কৰা।
আহিম বাৰু
চৰু থৰু আছ, উম। মোক মো, মোৰ চতুৰ্থত, পঞ্চম, ষষ্ঠ। চতুৰ্থটোত, অলপ মানে কি নিজৰ ভুলত নহয়।
উম।
সেইটো মোৰ গাত অকণো দুখ নাই।
তাকে, আমিতো চতুৰ্থ পঞ্চমে কৰি আছো আমাৰ লগৰ এয়া। এইটো গায়কে। তাই হাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব।
সি প্ৰথম কইলে নাই বাও গম হেই।
নাই নাই।
সে প্ৰথমপা অহাই নাই।
হা।
উম।
আমি মানে বহুত। এ হেৰিকে চিনি পাইছো আৰু বহুত দিনৰ পিছত চিনি পাইছো।
তাক।
অ'। দ্বিতীয় শ্ৰেণী মানতে চিনি পাইছোঁ। দ্বিতীয় নয়, তৃতীয় শ্ৰেণী মানত
অহ, প্ৰথম দ্বিতীয় যাওঁতে তাৰ তৃতীয়ত পাইছা চি
অ' দ্বিতীয়ত এ প্ৰথম, দ্বিতীয় হি নগ'লে যে তৃতীয়ত এদিন গৈ-গৈছিলে আও।
এ মই একেই আমাৰ এইফালৰ, আ আ মোৰ আগতে সিলে আহি থাকে যে, আহ তাকো মই ইয়াত আহিয়ে ভালকে পাইছো
মইতো আমাৰ এই দীঘলকে ল'ৰাটোকো মই চিনিয়ে নাপাওঁ তাকো সেই তৃতীয় শ্ৰেণীতে লগ
উম হম আৰু দীঘলকে তোক।
দীঘলটো। এইটো তৃতীয় শ্ৰেণীতে লগ পাইছিলো পে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীত লগেই নাপালো।
উম।
এদিন তৃতীয় শ্ৰেণীৰ গ্ৰুপত এদিন তৃতীয় শ্ৰেণী গ্ৰুপত বোলে মেছেজ দিছিলে হেই এটো কি বুলি কয় আমাৰ জেগা বনাওঁ আমাৰ মানে। যিখন হেৰি বুলি কয় কি বুলি কয় জিলাখনত
অ।
আমাৰ জিলাখনৰ নামটো দি পেলাই তাত মানে গ্ৰুপত এ এনেকে। উ, এ আন ল'ৰা ছোৱালী থকা গ্ৰুপত অ,
উম,
আমাৰ জিলাখনত বোলে কিবা ভোত ওলাইছে বুলি দিছিলে।
ক'ত- ক'ত।
আমাৰ জিলাখন আমাৰ যিখন
অ, তুমি তাত থকা নে ইয়াত থ ইয়াৰ
এ তুমি এতিয়া য'ত আছা।
অ ইয়াত।
অ, তাত বোলে কিবা ভোত ওলাইছিলে বুলি দিছিলে।
তেতিয়া
এ কোনোবা এটা ল'ৰা ছোৱালীয়ে দিছিলে আৰু।
অহ ',
কিবা তাৰ পিছত তেতিয়া মেছেজ কৰিছিলে এ এইবোৰ বোলে এনেই বোলে মই ঘৰত ত মই বোলো তোমাৰ ঘৰ তাত তোমাৰ ঘৰ ক'ত বোলো তাত।
উম,
ঠিকৈছে আমুকত মই বোলো মোৰো আমুকত কৈছে কাইলৈ লগ পাম বোলে তেতিয়াহ'লে মই বোলো নিশ্চয়।
কিহত- কিহত চিনাকি হৈছিলা।
গ্ৰুপত
আৰু গ্ৰুপৰ অ,
এই তাত দিছিলে আকৌ হেৰিটোত এ আমাৰ তাত ভোত ওলাইছে বুলি। কি কৈছে নহয় বোলে এইবোৰ মিছা কথা মোৰ ঘৰ তাতে বোলে।
অ, তুমি কছা তুমি
মই বোলো মোৰো ঘৰ তাতে- মোৰো ঘৰ তাতে। তাৰপিছত সি কৈছে অ - অ বুলি ক'লে মই বোলো তোমাকৰ ক'ত তাত সি কৈছে আমুকত মই বোলো ম সি কৈছে কাইলৈ লগ পাম বোলো নিশ্চয়।
হ - হ - হ। তেতিয়া ভাল আৰু আপোনাকতটো প্ৰথম আপোনাৰতো প্ৰথম শ্ৰেণী লগ পাওতে খুব ভদ্ৰ আছিলে মোক দেখুৱাই।
এ - একদম বেলেগ ভদ্ৰ আমাৰ বুঢ়া দোকানৰ ওচৰে নাচাব। মানুহ দেখুৱা ভদ্ৰ তই মুখা পিন্ধা ভদ্ৰ।
উম, মই ভাবিছো বৰ ভদ্ৰ চাগে দেই লৰা আৰু
তাকে তাৰপিছত এতিয়া গম পাই।
এতিয়াই গম পাইছো আপোনাৰ ৰহস্য।
সেইটোৱে কিতাপখন দেখিবলৈ ধুনীয়া পঢ়িবলৈ বেয়া কম।
উম, হম এনে মই দিয়া কিতাপখন মই দিয়া কিতাপখন পঢ়িছা নে নাই।
তুমি দিয়া কিতাপখন এই পৰীক্ষা শেষৰ দিনা যিদিনা মই ঘৰলৈ যামগৈ কিতাপ খিনি জাপি মেলি থৈ দিও। ৰুমটো লেতেৰাই হৈছে।
হম - হম।
গম পাইছো অ, ই যে এইখন দিছিলে নহ মোক।
উহু, এই মোক খুজিছে মই যোৱা দিনাখনক গৈছো এখন লৈ আহিবা। দেই লৈ আহিবা দেই তাক মই ভাড়া বানী। লৈ গলো।
অ, মই ইয়াত বিশ্বনাথ তলত ভৰাই থলো।
বিচনা তলৰ ভৰাইছে ভাল ব্যৱসায় কৰিছে সি।
তাকে সেইকাৰণে উন্নতি আছে।
উন্নতি হৈছে।
এতিয়া শিক্ষকো বহুত প্ৰিয়।
উম হম হুম
কি গম পাইছানে
উম
শিক্ষকে কি ধুনীয়া আশীৰ্বাদ দিয়ে। সি জানা গাড়ী যাব বাই যাব সেয়া
উ অ
হে
আমাৰ ভাল জ্ঞানী বৰষুণ তোমাৰ এতিয়া দিয়া নাই বাৰু অথনিয়ে দিয়া বৰষুন ৰাতি আহিব চাগে বৰষুণ ৰাতিলৈ আহিবই বৰষুণ
আন্ধাৰ হল নাই এইফালে
অন্ধাৰ হোৱা নাই
মাৰ এইফালেটো ৰ'দেই যোৱা নাই ৰদেই দি আছে ৰ'দে দি আছে আমাৰ এইফালে
মই তাত থকা হলে দুটাই গলো হেতেন ওলাই যাবলৈ মন গৈছে ন তালৈ এতিয়া মই
তাকে যাব পাৰি